হেল্ল'!
অ, কি কৰিছে?
এই আপোনাৰ কি কৰিব, ভাত খালোঁ, ভাত খাই পেলাই, তাৰপিছত আপোনাৰ বাচন কেইটা ধুই-ধাই এনেকে আহিছো আৰু, খোৱাগৈ নাই বাৰু। আপোনালোকে খালে?
এ, খাই উঠিছো, খাই উঠিয়ে গা ল'ৰাই গা ধুইছেগৈ।
অ।
ল'ৰাই গা ধুইছে, তাৰ পিছত আকৌ বাপেক শুইছেগৈ, মই খোৱাই নাই, মই পাকঘৰ-চাগঘৰ চিদিল কৰি পেলাইহে শুম আৰু।
মইও গা ধুলো, আপোনাৰ ইমান গৰম একেবাৰে গা নুধুলে নহয়েই। গাত এইবোৰ ধুই কৰি লৈ, তাৰপিছতহে ভাত খাইছোঁ আমাৰো, তাৰপিছত এতিয়া যেনিবা বাচন-বৰ্তন ধুই কৰি, গাখীৰ গৰম কৰি ল'ৰাক দিলোঁ। দি পেলাই, তাৰপিছত এতিয়া আপোনাৰ শুৱা নাই আৰু, এনেই যেনিবা সেয়া হেৰি কৰি আছিলোঁ, আৰু মই বোলো, ফোন এটা কৰি চাওঁ, কি কৰিছে? খবৰ-খাতি ভালেই। আপোনালোকৰ?
অ, অ, ভালে, ভালে। আপোনালোকৰ?
এই ভালেই দিয়ক, আছোঁ আৰু।
অ, ভাওনা ভালেই গ'ল নহয় ন!
ভাওনা ভালে-ভালে গ'ল বাৰু! দুদিনে চালোঁ, দুই দিনে আপোনাৰ টোপনি ক্ষতি, আজিৰ দিনত আপোনাৰ অ, মানে এনেকুৱা টোপনি আহিছে, একেবাৰে মোবাইলটো ল'বলৈ ধৰিছোঁহে, তাৰপিছত একে টোপনিতে থাকিব পৰা নাই নহয় আপোনাৰ! তাৰপাছত মোবাইলটো চাইলেণ্ট কৰি পেলাই শুই গ'লোঁ গৈ। তাৰপৰা শুই পেলাই আৰু উঠে উঠিছোঁ, চাইছোঁ, দেখিছোঁ, মিছ কল উঠি আছে, পিছতহে মই বোলো আকৌ ফোন কৰি চাওঁ। তাৰপিছত তাৰপিছত আপুনি আকৌ ব্যস্ত হৈ গ'ল চাগৈ মই ভাবিছোঁ আৰু কামত আকৌ ধৰক ক'তনো আৰু কামত লাগিলে মান ম মোবাইল, চাবলৈ সময় তেনেকৈ নাথাকে ন।
এ সময়ে নাপাওঁ জানে নে এই ঘৰৰ কাম খিনি কৰি আকৌ সন্ধিয়া, মানে। দুপৰীয়া, খাই পেলাই উঠোহে হা তাৰ পিছত আকৌ সন্ধিয়াতো লাগিয়ে যায় লাগি আকৌ সন্ধিয়া চাহ- তাহ বনাব লাগে। আকৌ ল'ৰাই কোৰু শিকাই আহে তাৰ পিছত তাক আকৌ খোৱা বোৱা দিব লাগে। বহুত দিগদাৰ মানে আকৌ সন্ধিয়া টাইমত মানে ছুটিয়ে নাপাওঁ।
সেইটোৱে সেইটোৱে তাৰ মমানে আপোনাৰ সময়বিলাক নিমিলেগৈ আপোনাৰ মানে সিফালে নহয় সিফালে কিবা নহয় কিবা কৰোঁতে কৰোঁতে আপোনাৰ যদি আৰু তাতে মানে দিনত গৰম, বুলি অকণমান সময় বহি দিয়াও হয় তেতিয়াও মানে অকণ ক্ষতি হৈ যায়। তেনেকৈ তাকেও হৈ যায় আৰু উপায় নাই নহ'লেতো নহয়।
উ আজি তাকে সেই কেনে একো নবনালো মই ক'লো মানুহটোক ক'লো মই কৈচো বোলো হেৰি কৰ আৰু পানীলাও, কে ব দালি দি পেলাই বনাও। ডিমৰ, আমলেট বনালো আৰু আকৌ সেই ৰাতি দিনত যেনিবা। নেমু, দি দালি, দি তৰকাৰী খালো ল'ৰাই ক'লে মা দালিত নেমু, দি দে। তাৰ পাছত সেই নেমু, দি তৰকাৰী বনাইছো তাৰমানে বিলাহী, খোপাৰ পৰা খোৱাত ইমান ভাল নাপায়। সি
এই বিলাহীবিলাক, খাবলৈ ভাল নালাগে আপোনাৰ সেইটোৱে বিলাহীবিলাকৰ, ইনেই এনেইহে খোৱা হয় না আপোনাৰ টেঙা, আছে না কিবা আছে একো নাই এনেইহে খোৱা হয়।
একো নাই উম আৰু মানে দালিখি খিনি কিবা এটা সোৱাদ নুঠে নেমুকণ, দিলে ইমান এটা সোৱাদ উঠে দালিখিনি।
অঁ আপোনাৰ টেঙা, পাত -চাত দি এনেকৈ খালে ভাল লাগে। বাক কি আপোনাৰ এতিয়া কিবা- কিবি কৰি আছেনে নে এনেই আছে চিলাই- তিলাই ঘৰতে কৰিছে নেকি?
নাই নাই একো কৰা নাই। মে তাৰমানে পাৰ, কেইটামান পাৰ, কটামান পুহিছিলো। এই ঘৰ এটা বনাই পেলায় পিনে পাৰ, কেইটামান পুহৰিছো পাৰকেইটাকে, লৈ ব্যস্ত হৈ থাকো আৰু ৰাতিপুৱা এই দানা- চানা দিবগৈ লাগে। এতিয়া মানে তাকে পাৰ, কেইটা লৈকে সো গৰমটো গ'লে অক মুৰ্গী, কেইটামান আনি সুমিয়াম। হাই হাঁহ, কেইটামান সুমিয়াম বোলো তাকে মানে ভাবি আছো কথাটো। কৰিব কিবা এটা বিজনেচ, কৰিব লাগিব ন। কৰিলে কেনেকুৱা হ'ব আজি্ যি যিটো বস্তুৰ দাম হৈছে। আজিকালি ন'চলীলে মানে সৰু সুৰা হেৰিত একোৱেই নহয় হয়নে।
সেইটোৱে সেইটোৱে আপোনাৰ মানে এনেই থাকিনো কি কৰিব এতিয়া ধৰকচোন ঘৰৰ কাম খিনিতো কামখিনিয়ে তাৰ উপৰিও ধৰকচোন আপোনাৰ মুৰ্গী, কেইজনীমানেই ধৰক পুহিবলৈ হ'লে বা হাঁহ, কেইজনী মানে
সেইকাৰণে মানে ভাবিছো মুৰ্গী, কেইটামান পু সুমিয়াই ল'ম। আৰু পাৰিলে হাঁহ, কেইটামানৰ এতিয়া মানে ভাত- চাতো বহুত নষ্ট হয় ন এতিয়া মানে। মানে ভাত হাঁহ, চাঁহ পুহিলে মই হাঁহকে, দিব পাৰিম ভাত, কেইটা।
এই বহুত কিছুমান বস্তু নষ্ট হয়। পেলাই দিবলৈও বেয়া লাগে আৰু বোলে হাঁহাক, এটা পুৰিলে হাঁহে, খাব। কণীকেইটাও, পাৰিব হয়নে। তাক তাকে ভাবি আছো, মানে এই গৰমতটো মানে বেছি দেখি মানে সুমিয়া নাই, সুমিয়াবহে লাগিব।
সেইটোৱে আপোনাৰ
আকৌ মুৰ্গীটো মানে কি কোনোবা হেৰিয়াত আকৌ মুৰ্গী কিছুমান মৰিও যায় ন, এতিয়া গৰমটো যেনেকুৱা পৰিছে মৰিও যাব পাৰে।
ইমান গৰম মানে কি আপোনাৰ মুৰ্গী এটা বেমাৰ আহে, মুৰ্গী সেই বেমাৰটোৰ সময়ত আপোনাৰ পুহিবলৈ বেলেগ, বেয়া। এতিয়া আপোনাৰ মুৰ্গী, এতিয়া আপোনাৰ ভালেই থাকিব, এতিয়া আপুনি মুৰ্গী পুহো বুলি ক'লে এইকেইটা দিনত পুহিব পাৰে, আৰু মুৰ্গী আজিকালি ডিম বিলাকো বহুত দাম নহয়, মোৰ
বা বহুত দাম আমাৰ এইখিনি তে সেই বৌজনীয়ে বিক্ৰী কৰি থাকে, সিহঁতৰ মানে ফাৰ্মেই আছে আৰু বাৰু। তাৰমানে সিহঁতে বিক্ৰী কৰি থাকে, বিশ টকা যোৰা।
বা দেখিছে সেয়া আপোনাৰ বিশ টকা যোৰা, আজিকালি চবৰে চবপ দিম এ বিজ ত
মানুহে যে বিশ টকা যোৰা হ'লেও নিয়ে হেই।
নে আপোনাৰ লোকেল, মানে লোকেল মুৰ্গী দিম ন মানে কণীটো, আপোনাৰ মানে লোকেল মুৰ্গী হৈছে, লোকেল মুৰ্গী আজিকালি পাবলৈ নাই, সেইটো কাৰণে মানে মানুহে মানে লোকেল মুৰ্গী দিম মানে আপোনাৰ নিবই মানে বিশ টকা হ'লেও নিব।
আপুনি চাবচোন লোক এ‌ ফ্ৰামৰ ডিমটোতকৈ লোকেল ডিমটো যিমানটো সোৱাদ আছে, ফ্ৰামৰ ডিমটো ইমান সোৱাদ নাই চাবচোন আ পুনি, হয়নে নহয়, একো সোৱাদ নাই লোকেলটো, তুমি আপুনি অকমানেই খাওঁ, কিন্তু খায়েই কিবা এটা ভাল লাগে। আৰু ল'ৰা ছোৱালীক বাৰু লোকেল বস্তুটোৱে খুৱাব লাগে। অ', এই আমাৰ, আমাৰ লৰাই আকৌ ডিমটো মানে এক কম খায়, এই গৰমৰ কেইদিন ডিমটো মানে খাবলৈ সি বেয়াই পায়। এতিয়াহে কৈছে, উম, এতিয়াহে দিম বনালো কি কৈছে দিম কিয় বনাই, গৰমত, মই কৈছো একো বনাব মন যোৱা নাই, গাত টো মানে ভাল নহয় অকণ ন, গাটো মানে জ্বৰ, জ্বৰ ভাৱ লাগি আছে। তাৰপিছতে তাৰ বাপেকে ক'লে হ'ব দে যাগে কিবা এটাকে বনাই থৈ দিয়া আৰু তাৰমানে গাটো ইমান বেয়া, বেয়া লাগি আছে, একে গা বিলাক কুট কুটাইছে।
হয়।
এই গৰমৰ কাৰণেই হৈছে নে, কিয়ে নে, একে মাথা চাথা বিষ।
আপোনাৰ মানুহৰ মানে গৰমতে একে বেমাৰ মানে কিবা কিবি মানে গা চা ভাল নথকা হৈছে সেইটোৱে ময়ো মানে আপোনাৰ এতিয়া চিলাই থিলাই মেচিন মই কৰোঁ, মই চিলাই এইকেইটা দিন মানে ভাওনা বুলিবলৈ কিবা বুলি হওঁতে মানে, মোৰ আপোনাৰ কাপোৰ কানি চিলোৱা হোৱাই নাই, এনেই মই বাৰু কাপোৰ কানি চিলাওঁ, মেচিন মোৰ আছে বাৰু আপোনাৰ মেচি চিন আছে ঘৰতে, ধৰক কোনোবাই যদি চাদৰ মেখেলা এনেকৈ দিয়ে ধৰক তেনেকৈ চিলাই কৰি দহি চহি গুঠি কৰি দিওঁ আৰু, কিন্তু এতিয়া আপোনাৰ মানে সেইয়া চিলাবলৈ এইকেইটা দিন ব্লাউজ কেইটামান চিলাবলৈ আছিলে কিন্তু মই চিলাবলৈ সময়ে পোৱা নাই, সেই তেনেকুৱা মা এই হ'ল বাৰু দিন আপোনাৰ এই মাজতে মেচিন এটা এই আপোনাৰ হেৰি দিওঁতে মেচিন এটা ল'লোঁ মানে, মইনে এনেই চিলাব মই আগত আগতেও পাৰোঁ চিলাই থাকোঁ কিন্তু মানে এই লোকৰ মেচিনত যেতিয়া সদায় দিয়কচোন ভালো নালাগে ন' আমাৰ মানে এই
মেচিনটো নিজৰ মেচিনটো হ'লে আপ-আপুনি ৰাতিও কামটো কৰি থাকিব পাৰে ন' এহ বেলেগৰ মেচিন টোতো সদায় নিদিব কাম কৰিবলৈ হয়নে নহয়।
নিদিব সেইটোৱেটো এতিয়া বেলেগৰ তাত আপোনাৰ যাবলৈ চব সময়তে ভালো নালাগে দিয়কচোন। তেনেকে ধৰক চ' এতিয়াটো আৰু নিজৰ যদি সেইটোৱে। এতিয়া যদি ধৰক নিজৰ বস্তুটো থাকে নিজে যেতিয়াই মন যায় তেতিয়াই কৰি থাকিব পাৰে আপ আপোনাৰ সময় সুবিধা উলিয়াই পেলাই তেনেকে আপোনাৰ ভাল হয় মই এতিয়া আপোনাৰ চিল এইকেইটা দিন চিলোৱা হোৱা নাই আপোনাৰ চিলাব লাগিব আকৌ। এনেই আগতে মোৰো মুৰ্গী বহুত আছিলে এই বেমাৰ হওঁতে মুৰ্গী খিনি মৰিলে মৰি পেলাই এতিয়া আপোনাৰ মাজতে মই আকৌ এই আপোনাৰ আজিকালি যে পাচিত যে বেপাৰীয়ে মানে বিক্ৰী কৰিবলৈ আহে মুৰ্গী। তাৰ পৰা আৰু মই বোলো লওঁ অ', হেৰি মোৰ মানুহজনে কৈছে কৈছে তুমি নালাগে মুৰ্গী আমাৰ মানে ইয়াত এটা কুকুৰ আছে সেই কুকুৰটোৱে মুৰ্গী গোটেইখিনি কুকুৰ নহয় মেকুৰী। মেকুৰী আৰু কুকুৰ, কুকুৰটো বাৰু ইমান আমাৰ ঘৰৰ ফালে নাহে কিন্তু মেকুৰী এটা আছে মে কুৰীটো মানে বৰ বোদমাছ কিবা আপোনাৰ হেৰি মুৰ্গীবিলাক ধৰি পেলাই খায়েই নে কিয়ে কৰে নাজানো মানে মুৰ্গী সৰু সৰু পোৱালিনো কিমান কণ কিমান ক কণ পোৱালি আৰু তাৰপৰা আপোনাৰ মই মানে হেৰি কৰিলো চাৰিটা মুৰ্গী ল'লো এশ টকা দি তাৰপৰা আমাৰ ওচ ৰৰ মানুহ এঘৰো ল'লে মই ল'লো চাৰিটা, মই লৈ পেলাই আপোনাৰ মানে সেইদিনাখন মাঘী পূৰ্ণিমা আছিলে, মাঘী পূৰ্ণিমা দক্ষিণ পাট সত্ৰ আমাৰ নাম পাতে না কি নাম কীৰ্তন কৰে ন' তাৰপিছত আৰু আপোনাৰ মুৰ্গী কেইটা লৈ ঢাকি ঢু কি ধুনীয়াকে থৈ গ'লো মই কাৰ্টুনৰ তাতে ভৰাই এনেকে পাচি এ কি ঢাকনা এখন দি পেলাই ঢাকি ঢুকি থৈ গ'লো অ'। মই আহি পেলাই আপোনাৰ ঘৰ নাপালোঁ হিয়ে চাৰিটা মুৰ্গী পোৱালি লৈ গুচিয়েই গ'লগৈ নহয়।
অ', কুকুৰে নিলে নে মেকুৰীয়েও নিয়ে কিন্তু দেই।
মেকুৰীয়ে নিলে আপোনাৰ সেই মেকুৰীটো মানে ওচৰ ৰ মানুহৰ মানে বহুতৰে নিছে আমাৰ আৰু মোৰ লগৰে আৰু এজনীৰ ল'লে সেইজনী বাৰ টা লৈছিলে বাৰটায়ে নিলে আপোনাৰ।
উম।
চাওঁক, চাওঁকচোন আপোনালোকে সেইকাৰণে মানে মই সেই মানুহটোৱে বকিছে কৈ মোক ৰাতিপুৱা মোক ল'বলৈ মানা কৰিছিলে কৈছে তুমি বোলে কিয় ল'ব লাগে, নালাগে, নালাগে এনেকৈ বুলি কৈছিলে। তথাপিতো মই বোলো থাক দেই ভাত চাত এইবিলাক বহুত আনাৰি হয় এনেই থকাতকৈ কিবা এটাকে বোলো ওলাব। মুৰ্গীটো খাই মানে কিবা এটা বস্তু ঘৰত থাকিলে ভাল লাগে।
অ', অ', সেইটো হয় বাৰু।
সেইটোৱেই একেবাৰে চাবচোন। না আগৰ পাৰ আছিলে পাৰখিনিও লোকৰ মানে কি হ'ল ঘ আমাৰ ঘৰ ভাঙিলে। ঘৰ ভাঙোতে বেলেগৰ ঘৰলৈ উৰি গুচি গ'ল পাৰখিনি উৰি যোৱা পাছত আৰু নাহিলে আৰু মানে ঘৰ আমাৰ ঘৰটো মানে পুৰণা ঘৰটো ভাঙি দিলে যে, ভাঙি দিওঁতে
উম উম, উম। এ মই তেনেকৈ পুহিছিলো নহয়, পাছত আনিলো আনেতে ঘৰত বাঁহ ললে দুদিনমান। তাৰপিছত লৈ পেলাই আও মানুহৰ ঘৰত গ'লে আৰু গৈ নাহিল ঘূৰি নাহিলে আৰু। তেতিয়াৰ পৰা মই পুহিবলে এৰিয়ে দিছিলো। তাৰ পিছত এতিয়া আকৌ সেই নিজে নিজে ঘৰ এটা বনাই ঘৰ এটা বনাই মানুটোৱে কৰি দিছে, সেই ঘৰটোত তাতে যেনিবা সোমাইছো মানে ওলাই যাবলৈ নিদিওঁ তাতে মানে চাউল তাউল যি যত পানী চানী তাতে দিম গৈ।
মানে ওলাই যাবলৈ নিদিওঁ।
সেইটোৱে তেনেকুৱা হ'লে আপোনাৰ ভাল, মানে কি? কি হয়, তেনেকুৱা যদি হয়। সেইটোৱে সেইটোৱে তেনেকুৱা কৰিলে ভাল, তেতিয়া মানে কি হয়, আপোনাৰ ধৰকচোন মানে ঘৰতে যদি ধৰ এনেকে চাব হেৰি চেৰি দি পেলাই থৈ দিয়ে তে তেতিয়া মানে ভাল যদি আপোনাৰ বেলেগলৈ ঘৰলৈ বুজাই বেলেগৰ ঘৰত মানে বেলেগৰ বেছি পাৰ থাকিলে সৰহৰ পাৰ সিহঁতৰ লগ লাগি গ'লে ঘৰলৈ নাহে আৰু, বস্তুটো সেইটো কাৰণে মানে বেয়া। সেইকাৰণ
তো ঘৰত মানে মই পাহাৰ পুহিছো। এতিয়া সেইটো ঘৰত মানে মই মুৰ্গী মানে বহুত ডাঙৰ ঘৰতটো। তাতে মানে কি চাইডতে মানে মুৰ্গীও শুৱে মুৰ্গীও উলিয়াই নিদো মানে। এই হেৰি কৰিম তাতে মানে ভেটি পুটি এনেকুৱা জালনা দি ভেটি পেলাই তাত মানে তাতে দানা চানা তাতে দিম আৰু মানে এৰি নিদো মানে মোৰ আমাৰ ইয়াত আকৌ মুৰ্গী মানুহ বিলাক মাৰি পেলাই মানে সেইটোৱে দিগদাৰ মানে এৰি দিলে মানে নাহে আৰু ঘূৰি।
সেইটোৱে অ তেনেকে কৰিলে আপোনাৰ নাহিব আৰু সেইটোৱেই। সেই মানে চ'ব ফালৰ পৰাই বিপা বিপদ আপোনাৰ মানে ঘৰতে বনাই লৈ ঘৰতে ৰুমৰ ভিতৰতে দানা পানী দি তেনেকে ৰাখিব পাৰিলেহে ভাল। এনেকা আপোনাৰ চৰি ফুৰিলে কোনোবাই মাৰিব কোনোবাই কিবা কৰিব তেনেকুৱা ধৰণৰ হ'লে আপোনাৰ
পুহিব পাৰোঁ, কিন্তু ছাগলী পুহিলে আপুনি জানেনে বাৰিষাৰ দিনত মানে পাত পুতৰ কাৰণে বহুত দিগদাৰ অ'। মানুহ এটা ৰাখি ল'ব পাৰিলে ভাল, কিন্তু আকৌ মানুহটোক আপুনি পইচাটো ডেইলি দিব লাগিব। হয়নে। আৰু ফাং ফুং কৰে কিছুমান মানুহে ফাং ফুং কৰে এতিয়া বাৰিষা দিনত মানে পাত কেইটামানতো আনি দিব লাগিব বৰষুণো হয়। আৰু ছাগলীতটো পেট শুকাই যাব ন সেইটোৱে দিগদাৰ, মানে সেইকাৰণে মানুহটোৱে কৈছে মুৰ্গী কেইটামানকে সুমিয়াই দিম তাতে দানা দানা চ'ব তাতে দিবি আৰু পাৰিলে হাঁহ কেইটামানো মানে প পোহাত হে কৰি আছোঁ মইয়ো।
ভালে কৰিছে, আপোনাৰ হাঁহ মুৰ্গী তেনেকৈয়ে আপোনাৰ কৈ দিয়াই ভাল আপোনাৰ মানে নহ'লে আপোনাৰ দিগদাৰিয় মানে কিবা এটা নহয় কিবা এটা মানে হাত
অ', মানুহৰ হাত খৰচ এটা লাগে ন আৰু মানুহৰ আজিকালি মানুহ পইচা মানুহৰ আজিকালি সেইটো মানে ইনকাম এটা নহলে নহ নহয়েই এই। হয় নে? এনে ঘৰত বহি শুই থকা নিচিনা হয় ন।
সেইটোৱে সেইটোৱে ঠিকে